হেল্ল' আহ
কি কৰিছা
অ শুই আছো আপুনি
এ মই তোমাৰ অকমান বহিছো দেই ফেনত ইমান গৰম জানা।
তাকে
তাকে কোৱা খোৱা বোৱা কৰিলা নে?
খালো খালো' আপুনি খালে?
ভাল ভাল ভাল এই এতিয়া কি বুলি কয় তোমালৈ মই এটা কুৱেশন া আছিলে দে হ তোমাক যদি এই পৃথিৱীত কোনোবা এডোখৰ জেগা চিলেক্ট কৰিবলৈ দিয়ে আৰু সেইডোখৰ জেগাত তোমাৰ জীৱন নিৰ্বাহন কৰিবলৈ দিয়ে তুমি কোনখিন জেগা চিলেক্ট কৰিবা বা তুমি নিজৰ জীৱন ধুনীয়াকে কৰিবলৈ বিচাৰিবা। তাত কিয় বিচাৰিবা কোৱাচোন? তুমি মোক।
উ মানে যদি কয় অসমৰ ইণ্ডিয়াৰ বাহিৰত যদি কয় তেতিয়া মই নিউজিলেণ্ড বা মোৰ-মোৰ লণ্ডন জেগাটোকোৰা বহুত ভাল লাগে। অলপ আনইউজুৱেল টাইপ লাগিব পাৰে শুনি বাত কি হয় মোৰ মানে তেনেকুৱা ঠাইত যাবলৈ খুব মন আছে। এটা সৰুকে ঘৰলৈ জীৱনটো থাকিব মন আছে। তাত মানে একো কামৰ ষ্ট্ৰেছ নাই ন তিনি চাৰি ঘন্টা দিনটোত কাম কৰা কাম কৰিলা তাতে থলা তুমি তাৰপিছত দিনটো তুমি এনজয় কৰিলা আকৌ পিছদিনা কামত গ'লা এটা টাইমত আহিলা হৈ গ'ল। ফুৰা চকা ধুনীয়া ঠাই তাত কোনো প্ৰব্লেম নাই মানুহৰ বেলেগক লৈ পেলাই। নিজৰ এটা জীৱন ত সেইটো কাৰণে মোৰ ভাল লাগে বাৰু সেইবোৰ ঠাই আৰু যদি অসমত কবলৈ যোৱা যে তেনেকুৱা প্লেছ মানে নাই হলেও ডিব্ৰুগড়খন কব পাৰো। হেল্ল'। অ মোৰ ডিব্ৰুগড় কাৰণ কম্পেৰিজন কৰি চালে গোটেই অসমত ঠাই বিলাকৰ মাজত সেইখন মোৰ ঠাই মোৰ বহুত ভাল লাগে।
হয় নিকি? কিয় হয়?
অ ৰিজনটো হৈছে ব্ৰহ্মপুত্ৰ খন কাৰণে আৰু তাৰ জলবায়ুটো দুই নম্বৰতে মানুহৰ হস্পিটেলিতিখিনি। আৰু সেইটোৱে অলপ শান্ত ইয়াতকে বহুত শান্ত। সেইটো কাৰণে ভাল লাগে।
ঠিকে আছে বাৰু দেই। ভাল লাগিলে কথাটো শুনি।
অ আপোনাৰ
মোৰ যদি মই ভাৰতৰ বাহিৰত বুলি মই সেই নিউজিলেণ্ডখৰ জেগা চিলেক্ট কৰিম কাৰণ মানে বিভিন্ন ধৰণৰ ৰিজন আছে নিউজিলেণ্ডত। নিউজিলেণ্ড হৈছে ওৰ্ল্ডৰ চবতকে ছেইফেষ্ট প্লেচ।
হয় আৰু এটা দীপ ন। মানে এটা দিপ তাৰ ওপৰত কোনেও এটেক কৰিব নাযায় একো কৰিব নাযায় শান্ত প্লেচ কাৰোৰ লগত একো প্ৰব্লেম নাই নিজৰ ভাগে থাকে ন। সেইকাৰণে এই জেগা কাৰণ মানে এটা বেলেগ ধৰণৰ আৰু অলৰেডি ইমানেই ডেভলপ যে, একো মানে কষ্ট ডেভলপিং হেৰি নহয় ন ডেভলপ হৈ আছে। ত' মানুহৰ প্ৰব্লেম নাই কৰ টকা ঘৰত খা ব জীৱনটো জী হৈ গ'ল। এ আমাৰ এইবোৰ দেশৰ নিচিনা প্ৰব্লেম নাই তাত
একচোৱেলী তাত প্ৰব্লেমটো কি জানা? তাত দিষ্ট্ৰেচ এমপ্মেন্ট নাই মানে কি জানানে? মানুহে এই বাধ্যত পৰি কাম কৰিবলগীয়া নহয় তাত। তাত মানুহে নিজৰ পেশচন ফল' কৰিব পাৰে। একচোৱেলি চবতকে ভাল লগা হৈছে সেইবোৰেই সকলো ক্ষেত
তো পজি পচিবল হৈছে কেলে এডোকেচন ৰে ইমানেই হাই বা অলৰেডী ডেভলপ বা বাকীখিনি বস্তু আপিঙিংটোৱে বেলেগ আমাৰ ইয়াত কি আপিঙিং আমাৰ ইয়াত আমাৰ ইয়াত নাইনটি পাৰ্চেণ্টে পৰ' নাইটি জিৰ' পইন্ট নাইন পাৰ্চেন্ট যদি ৰিচ সেই ৰি ইমানেই ৰিচ যে, সিহঁতে গোটেই নাইনটি পাৰ্চেন পৰ'ক কিনি ল'ব পাৰে তে সেইখন কেনেকুৱা কান্ট্ৰী হ'ল, সেই কেতিয়াও আহিবই নোৱাৰে। কেতিয়াও একো আহিবই নোৱাৰে ত আকাশ পাতাল ডিফাৰেঞ্চ তাত। তাত কি হয়, এজন কষ্ট হিচাপত পে কৰা হয়, তাত যদি এজন আমাৰ ইয়াত এজন লেট্ৰিন চাফা কৰা মানুহক কামটোতো সৰুকে বুলি ভাবে তাৰ উপৰি তেওঁ পইচায়ো উপায় কম। তাত সেই কামটো যদি চবেই কৰিব নে নাই যোনে কৰে তাক ইমানেই পইচা দিয়া যায় ৰিস্ক বহুত আছে কষ্ট বহুত আছে সেই কাৰণে সেইটো বস্তুত টকাও বহুত দিয়ে ড্ৰেইন চাফা কৰা মানুহজননে আনতকে বহুত বেছি টকা পায় ডবল টকা পায়। বিকচ‌ তেওঁ সেই কামটো কৰিবলৈ আগবাঢ়ি গৈছে বেলেগে কৰিবলৈ যোৱা নাই বুজিলা ন? সেইটো। তাত কামৰ বহুত ভেলু আছে।
তাৰ মানে আৰু এটা কথা কি ভাল লাগে জানা তাৰ মানুহে মানে মানুহৰ লিভিং ষ্টেণ্ডাৰ লিভিংটো। তাত মানে কি হয়। তাত আমাৰ ইয়াত এঘৰ মানুহে তুমি যেতিয়া হা ওচৰৰ চুবুৰীয়া এঘৰে কলো। তুমি যদি গাড়ীখন ল ওলাই যোৱা ওচৰ চুবুৰীয়া ত যাওঁ, কি কবলৈ যাওঁ? কি কাৰণে যাওঁ? ক'ত যাওঁ? কাৰ কাৰণে যাওঁ? কোন আহিব? কাৰ লগত যাওঁ? অ', মাই গড। হাজাৰটা কুৱেচন তাত কোনো মানুহৰ কাৰোকলৈ একো দৰকাৰ নাই কোনো মানুহে কাৰো কাৰণে চিন্তা নকৰে কোনো কাৰো কাৰণে জীয়াই নাথাকে নিজৰ, নিজৰ এটা ধুনীয়া লাইফ থাকে। নিজে, নিজে নিজৰ জীৱন যাপন নিজে উদযাপন কৰে। প্ৰতিদিনাই তেওঁলোকে একল ফেষ্টিভেল চাগে আৰু হেৰি কৰে হাঁহি ফূৰ্তি সুখ নিজৰ ফেমিলিক টাইম দিব পাৰে আমাৰ ইয়াৰ মানুহৰ দুটাই কাম জীৱনটো দুটাই তুমি যদি পইচা ঘটিবলৈ বিচাৰা তেতিয়া তুমি বাকীবোৰ সকলো পাহৰিব লাগিব যদি বাকীবোৰ কিন্তু ভাবিব বিচাৰা গতিকে পইচা ঘটা কথাটো ভাবিব পা পাহৰিব লাগিব। তেনেকুৱা ধৰণৰ কথাই ইয়াত। আচল প্ৰব্লেমটো সেইটোৱে গম পাইছা।
কি কবা আৰু মানে বিলাক মোৰ বহুত ভয় লাগে আমাৰ দেশৰ ফিউচাৰটোক লৈ পেলাই। মোৰ এতিয়া ইমান মই মানে মোৰ একো বস্তুৱে ভাল নালাগে। তেতিয়া মোৰ একো ক্ষেত্ৰত প্ৰটেষ্ট কৰিব মন নাযায়। আমাৰ আমাৰ উঠি অহা প্ৰজন্মত
উম।
প্ৰটেষ্ট কৰে। প্ৰটেষ্ট কৰা দেখিলেও মানে, মোৰ ভাল নালাগে। কৰি আছে কষ্ট কৰি আছে, ভেলো নাই। ‌ ই- ভি- এম ত গণ্ডগোল বুলি কোৱা কাৰনেে ই- ভি- এম মেচিন চেক কৰিলে চব ওলাই পৰিব বুলি কোৱা কাৰণে ই- ভি- এম তে জুই লাগি গল গোটেই জুইয়ে লাগি গ'ল গোট গোটেই সোপা কোনোবাই ৰিপৰ্ট চেক কৰিব বুলি। এনে কয় ডিক্টেটৰশ্বিপ শাসন চলি আছে।
কি কৰিবা ইয়াত মানে কেৱল মুখ্য পলিটিকেল ষ্টেবিলিটি। তাক লাভ নাই। ভাৰততকৈ পিছত স্বাধীন হোৱা দেশ হয়। কিন্তু কিমান মানে আৰু আমাৰ ভাৰতৰ মাটি কালি, ভাৰতৰ জনসাধাৰণ ভাৰতৰ ৰিচৰ্চ, ইমানেই বেছি সেইবোৰ তুলনাত হাজাৰ গুণ বেছি আছিল। বেছি আছে ষ্টীল। বেছি আছে তেওঁলোকক
ইউটিলাইজ কৰিব নাজানিলে।
ইমান পাছ পাছ পৰি আছে, হাজাৰ গুণ বাঢ়ি গল। আমাৰ অসম খনৰ সমান হয় জাপানখন, অসমখনতকৈ সৰু বুলিহে ক'ব পাৰি। নিউজিলেণ্ড খন আমাৰ হেৰি কি বুলি কয়, অসমখনতকেও সৰু বুলি
হয় ন?
অ', মাটিকালি ক্ষেত্ৰত একেবাৰে সৰুতো।
বা এখন দেশ।
তাত মানুহৰ ঘৰতটো বহুত কম। আৰু আমাৰ ইয়াত, ইও
পোক-পৰুৱা নিচিনা মানুহ।
ইছ, পোকৰ নিছিনা গচকি পেলাব পাৰি মানে ইমান মানুহ। চালো কিবা এটা, আমেৰিকা এই মানুহে ঘৰ বিলাক বনাই, ঘৰ ইটো ঘৰ, সিটো ঘৰ যে বেৰখনো নাই, আমাৰ ইয়াত বাপৰে ৱালৰ কাৰণে কাটা-কাটি, মাৰা-মাৰি লাগি যায়গে।
আৰে, ৱালটোতো বহুত ডাঙৰে কথা তুমি যদি তোমাৰ গছ এজোপা যদি পাত এখিলাও যদি মানুহৰ ঘৰৰ চোতালত পৰে সেইটো কাজিয়া হয়, হয়দে মানুহবোৰ, কি কৰি জীয়াই থাকিব মানুহবোৰে, ইমান-ইমান চিপ
সেইবোৰ মানুহ আজিকালি মানুহ বোৰ ইমান এগ্ৰেচিফ কিবা এটা কথাতে কাটো, মাৰো কৰি আহে। বা
এতিয়া যে তোমাৰ ফিফা ৱৰ্ল্ডকাপ আৰম্ভ হৈছে। জানা? তাত এইবাৰ অ', তাত এইবাৰ, এইবাৰ এখন এতিয়া তোমাৰ পাৰ্টিচিপেট কৰিছে। ঠিক আছে, নামটো । পাহৰিছোঁ কিবা, বুলি কিবা এখন আছে।
ভেনিজুৱেলা নি?
ভেনিজুৱেলা নহয়, ভেনিজুৱেলা, কিবা এখন আছে মই ভালকে নাজানো হা, নামটো মই পাহৰিছো তোমাক কম বাৰু, সেই কান্তিখন মানে তোমাৰ কিমান মানুহ আছে জানানে? আমাৰ অসমৰ চবত বেছি আছে ন। নগাও জিলা আৰু হেৰিত কি বুলি কয়, অ', নগাও জিলা চবতকে ধুবুৰী নহয় নগাঁত বেছি আছে।
চি চি লাজ পাব লগীয়া।
মানে কি হ'ল সেই নগাঁৱতকৈ মানুহ তাত। কম আছে মানে, তাত কেৱল এক লাখ পঞ্চাশ হাজাৰ মানুহ আছে।
ই এইখন কানট্ৰি।
অ' সেই কাানট্ৰি খনৰ পৰা এ মানে কানট্ৰি খনত এক লাখ পঞ্চাশ হাজাৰ মানুহ আছে আৰু সেই কানট্ৰি খনত মানে এইবাৰ এটা টিম ওলাইছে এইবাৰ টিমটো কোৱালিফাই।
এই আমাৰ নগাওঁত কুটিত আছে মানুহ।
এইটোৱেইতো।
কৰৰত আছে আমাৰ ইয়াত হবলা।
আছে সেইটোৱে।
উয়েট আই উইল চেক এ নে মই লেটাৰ চেক কৰিম।
অ হ'ব বাৰু তুমি কিবা কিবি চাই কৰিবা কিন্তু সেইটো মানে।
শে মন ইউ পিপল।
তাৰ পৰা মানে মানুহে আহি পেলাই হেৰি কি বুলি কয় মানে এটা প্লেয়াৰ টিম ওলাইছে মানে এটা ফিফাইৰ খেলি পেলাই আমাৰ কিন্তু আমাৰ। বিয়েৰ পা চাচোন এটা টীম নাই। আমাৰ কেৱল ক্ৰিকেটক চাপৰ্ট কৰে বাকী একো নাজানে বাৰু।
এয়া আমাৰ এই আৰু বাৰু দিয়া।